শুনিছা নে?
অ' শুনিছো, তুমি শুনিছা?
অ' শুনি আছো। কি কৰি আছা?
তুমি কি কৰিছা?
ময়ো এই চাহ খাব লৈছো।
অ' আজি কৰ'বাত যাম বুলি কৈছিলা যে গ'লা?
যাম বুলি ভাবিছিলো তাৰপিছত দিনত মানে বতৰটো ভাল নাই কৰা আজি। কাৰণে এতিয়া গধূলি টাইমত লগৰজনীও নাজ যাওঁ বুলি কৈ দিলে সেইকাৰণে যোৱা ন নগলোৱে আৰু মই ওলাই পেলাই একেবাৰে কাইলৈ যাম।
অ' এ ময়ো আজি ভাবিছিলো অলপ আমাৰ ওলাই যাম বতৰটো বোলো ভালে আছিলে আমাৰ ফালে। তাৰ পিছতে লগ বন্ধু কোনো নাই। যে মই বোলো এই নাযাওঁ আৰু
অ' অকলে অকলে ওলাই যাবই মন নাযায়।
উম ঘৰতে বোলো আজি কিবা এটা বোলো বনাই পেলাই খাই চাও বোলো আ নিজৰ হাতৰ।
কি বনাইছা?
আজি এনেই মানে অলপমান ট্ৰাই কৰিলো আৰু ৰেচিপি অলপ অসমীয়া খাদ্যই বনাইছো বাৰু বেলেগ বনোৱা নাই। এ অলপমান টেঙা জোল উম টেঙা জোল অলপ। বনালো। তাৰ পাছতে উ বেঙেনা ফ্ৰাই কৰিলো।
অ' ভাল লাগে।
উম ভাল লাগে খাই।
তোমাৰ হাতৰ কেতিয়াবা খোৱাবা।
অ' খুৱাম দিয়া তোমাক এ বাহিৰত যিমান নাখাওঁ মানে ঘৰৰ নিচিনা হ'ব নোৱাৰে ন হোটেলত আমি যিমান নাখাওঁ।
সঁচাকে এই কথাটো যে একদম সঁচাকে মই বাহিৰত যিমানে নাখাওঁ মোৰ অকনমানো শান্তি নালাগে ঘৰত যেতিয়ালৈকে মই আলু পিটিকা ভাত নাখাওঁ তেতিয়ালৈকে মোৰ শান্তিয়ে নালাগে।
অ' মই বহুত বেয়া পাও যিমান মানে ভাল হোটেলে নহওক মানে কিন্তু। মোৰ মানে ঘৰলেহে মনত পৰি থাকে। ঘৰত যাও ঘৰত যাও।
সঁচাকে আৰু ঘৰত উম সেইয়াতো আমাৰ প্রিয় খাদ্য কিয় নোৱাৰি।
অ' যে ভাত
অ'।
উম
মই ঘৰত আলু পিতিকা দিয়ে ভাত খাই ভাল লাগে।
অ' মইো আলু পিতিকা দালি মানে এ মাছ অহ ময় আলু পিতিকা ডালী মানে মাংস যিমান নাখাও কেতিয়াবা আকৌ এই মানে নিৰামিষটো দিহে খাই বহুত ভাল লাগে তেতিয়াহে মনটো ভাল লাগি যায়।
অহ।
আৰু গৰমত চাবাচোন মাছ মাংস খাব ইচ্ছা নাযায় ইমান।
অ' হয় বাৰু কথাটো মন নাযায় গৰমত
উম মই মছলা খাবই পৰা নাই তেনেকুৱাই কাৰণ গৰমতটো বেছি
বইলে খাবা বইলে স্বাস্থ্যৰ কাৰণে ভাল
উম মই বেছিভাগ বইলে খাওঁ মাছ মাংসবোৰো বইল কৰিয়ে খাওঁ গাছ টেঙাৰ সৈতে
অ' বৰ ভাল লাগে দেই গাছ টেঙা টো যো খাই মোৰ বৰ প্ৰিয়
উম মোৰো বহুত প্ৰিয় মই বিচাৰিয়ে ফুৰো মানে গাজ টেঙা।
পিছে তুমি মাছ ধৰিব জানা নাই?
ধৰিলে তেনেকে পুখুৰীত মই নামি পোৱা নাই কিন্তু বৰশী বাৰ পাইছো দেই
এতিয়াও মাজৰ মাছৰ উজান উঠিছে নহয়।
উম উজান উঠিছে মই বৰশী বাও আমি আমাৰ ইয়াত এনেই মানে ছশতে
সৰুতে যি বৰশী লৈছিলো আৰু এতিয়া তেনেকে পাহৰিয়ে গ'লো বৰশিনো কেনে এ টোপাব লাগে সৰুতে যি ফূৰ্তিতে পৰা এতিয়া আৰু মন নাযায় মই কিন্তু মাছ ধৰিব জানো পুখুৰী সিঁচিলে মানে ধৰো
আমাৰ পুখুৰীয়ে মানে মই মাছ সিচিবলৈ এ দ থাকে ন বহুত পানী থাকে মোৰ ভয় লাগে সেইকাৰণে মই নাযাওৱে
অ আৰু শিঙি মাছ শিঙি মাছলে বিশেষকে ভয় লাগে শিঙি পি মাছ থাকিলে পুখুৰীত নামিবলৈ অলপ ভয় লাগে অ পিন্ধিলে মানে জ্বৰ উঠি যায়গে
নিচিনা লাগে বুলি কয় মানুহ
জ্বৰ উঠি যায়গে
কামুৰি পাইছে নে চাগে আজিলৈ
উম শিঙি মাছে ফুটিছে তো
অ বহুত বিষ হয় বোলে
অ জ্বৰ উঠি যায়গে শিঙি মাছে পিন্ধিলে মানে
অ কিবা এটা থাকে প্ৰয়জন টাইক চাগে
অ হয় চাগে পুঠি মাছ ধৰিয়ে ভাল লাগে বাকী কাৱৈ মাছৰো ইমান কায়ত
অ কাঁটইটবোৰ থাকে বহুত মানে সানিলে বহুত মানে খং উঠে আৰু দিয়াচোন মানে বিষত
চবতকে কি ভাল জানানে দ দনিক না মাছ পুঠি মাছ তাৰ পাছত গৰৈ মাছ এইকেইটাই ধৰি ভাল লাগে আৰু
অ কেইটা ভাল লাগে হয় দিয়া আমাৰ ইয়াত বাৰিষাত পৰা ধানবোৰ ৰুই দিয়ে নহয় পাছফালে পথাৰত তাৰ পিছত তাৰ মাজত যেতিয়া পানী হয় ন তাত বৰশী লৈ পেলাই মানে মাজে মাজে আ মানে কেঁচু বাাও চুব নোৱাৰো দেই
অ অ আটাৰ লাড্ডু বনাই পেলাই অ দিয়ে
তেনেকে বৰশী দি দি ধানৰ মানে থোকবোৰৰ মাজত খালি দিবহে লাগে লগত লগত মাছ এ খাই একদম গোপৰ লৈ লোৱা আনো
মাছ মাছ ধৰাতো কিন্তু বহুত ভাল লাগে দেই
অ মনতটো বহুত এবাৰ একদম দুই কেজি মান মাছ আমি তেনেকে ধৰিছো
ইমান ভাল লাগে ন মাছ ধৰিলে
মনতটো বহুত ভাল লাগে এ দিয়া এইবোৰ বস্তু
বহুতে অ গাঁৱলীয়া জীৱনৰ পৰিৱেশ
হয় দিয়া আগৰ দিনতটো মানুহে এইবোৰ কৰিয়ে মানে নিজৰ সময়তটো পাৰ কৰি দিয়ে ন আজিকালি এতিয়া মোবাইল আহিল কাৰণেহে মানুহে ওলাই যাব নোখোজে ল'ৰা ছোৱালীবোৰ
আগতেতো সকলোৱে গধূলি হোৱাৰ লগে লগে খেলিবলে ওলাই যায়
অ আমি আগত পুৰা একদম উ ছটা মানলৈকে পুৰা খেলিয়ে থাকো পথাৰত খেলো পুৰা
সচাগে ভাল লাগে ধান কটাৰ পাছত পথাৰ
অ বহুত ভাল লাগে আজিকালি ল'ৰা ছোৱাল 'ৰা ছোৱালীবোৰ খালী মবাইল মবাইল হৈ গ'ল আৰু চব চচিয়েল মিডিয়াত সব মানে হেৰি হৈ গ'ল নাই মই উৰাই পোৱা নাই তুমি পাইছা
তিলা সৰুতে উৰাই পাইছো বাৰু।
মই বহুত ইচ্ছা আছে আগতে সৰুতে বনাও কিন্তু নাজানো নহয় নুৰে চিলাখন মই বনালে নুৰে মোৰ ওপৰলৈ দলিয়াই থাকো কিন্তু নুৰে।
এইবোৰত মানুহে বিল্ডিঙৰ ওপৰত উঠি চিলাওৰাই থাকে জানা নাই মানে এ এ গেম খেলে খেল এখন খেলে অ' হয় চিলাখন মানে কাটে ইমান ভাল লাগে চাই।
আৰু কিছুমান জেগাত মানে সেইবোৰ জেগাতে আৰু চিলাৰ যে যোনটো মানে ৰছীটো তাত বোলে চিচা দি দিয়ে। চিচা মানে কাটিবৰ কাৰণে অম
না ৰছীয়ে ৰছীয়ে কাটে চিলা খন এনেকে কাট খাই যায়।
উম উম কাট খাই যায় পিছত যোনটো থাকে। ওপৰত সি জুিকি যায় আৰু
অ'। বাকী আজি বিশ্ব পৰিৱেশ দিৱস আছিলে নহয়। পাঁচ জুন।
অ' আজি তাকে কৰিলো আজি নিম গছ।
আমাৰো সেই, মেঘগনি গছৰ নাম শুনিছানে?
অ' শুনা পাইছো বাৰু মই চিনি নাপাও কিন্তু মই শুনিছো।
অ' আমাৰ এফালে বেছিভাগে মেহগনি গছে ৰোপণ কৰিছে।
অ' অ' আমাৰ ইয়াত চাগে কিবা এটা বেলেগ বুলিও কব নেকি সেই গছটো।
উম হ'বও পাৰে ঠাই ভে বেলেগো হওক। নাম আমাৰ এইফালে কিন্তু মেহগনি বুলিয়ে কয়।
আহ আহ। তাকেই আমাৰ ইয়াতো সেই ৰোৱা গ'ল বাৰু আজি।
বাকী আজি কলেজবোৰতো এন এছ এছ কে এন এছ এছৰ খিনিয়ে গছপুলি ৰোপন কৰিছে।
উম উম তুমি গৈছিলা?
কলেজলৈ এপাক গলো।
অ' তোমালোকৰটো ওচৰতেই ন? হয় এতিয়া কলেজত বাৰু এইবোৰ কৰেই বৃক্ষৰোপনটো আজি যিহেতু আৰু ভগৱানেও কি ধুনীয়াকে ৰাতি গোটেই ৰাতি বৰষুণ দি মানে।
সচাকে অ' সজীৱ কৰি দিছে একেবাৰে।
উম যাতে আজি গছ ৰুব পাৰে আৰু।
বাকী এতিয়া চাহ খাবা নেকি?
চাহ এতিয়া নাখাও তাকে ডাবৰ পানী অলপহে খাই লম নেকি। গাটো ঠাণ্ডা কৰি যায়।
ভাল লাগে কিন্তু খাই।
উম। অলপ পাছত মানে ডাবৰ পানী অলপকে খাম আৰু। চ তেনেক খ খোৱা নযায়। আছে মাহতে গৰু ছাগলী ল'ব লাগি আছে এতিয়া গৰু সোমাই আছে।
উম সন্ধিয়া সময়ত গৰু বান্ধিব হৈছে, ‌ ছাগলীও বান্ধিব হৈছে।
তাকে চাই আছে সেয়া আৰু নহলে আকৌ চাই নাথাকিলে মানুহবোৰে খেলি মেলি কয় নহয়
অ' সেয়া হয় কিন্তু অ' হেৰাইো কিমান।
উম উম। অ' এতিয়া বাকী এতিয়া তোমালোকৰ কাইলৈও পৰীক্ষা আছে ন?
অ' কাইলৈ মোৰ পৰীক্ষা এটা আছে।
অ' পঢ়িছানে নাই?
পঢ়িছো মানে অলপ চলপ চোৱা হৈছে আৰু ওপৰে ওপৰে তেনেকে এতিয়া কি হয় আৰু কেনেকুৱা বা পেপাৰ কাটে তেতিয়া পাৰিছো বুলি কবলৈও ভয় লাগে পৰীক্ষাত যেতিয়া বহো তাৰ পিছত গৈ একোৱে নোৱাৰোগে।
অ' প্ৰশ্নখন দেখি লৈ পেলাহে মানে গম পাও অ' আৰু হয় দিয়া। একো নাই বাৰু
আগতে স্কুলৰ দিনত পৰীক্ষা বুলি কলে ভয় লাগিছিলে এতিয়া আৰু পৰী শিক্ষা বুলি ক'লে মানে ভয় ভাৱতটো নোহোৱাৰ নিচিনাই হ'ল। ‌ মনেই নাযায় পঢ়িবই মন নাযায়।
হয় দিয়া। বাৰু ঠিক আছে ৰাখিছ অ'। অ' ঠিক আছে এতিয়া ৰাখিছো দিয়া হা মই পিছতকে তোমাক ফোন কৰিম।
অ' ঠিক আছে।
অ' অ' অ'। অ' মানাৰা